হেল্ল'। হেল্ল' অ'। কি কৰি আছা?
এয়া এই তাত এজুতি লগাইছিলোঁ যে তাকে অকনমান লাগি আছোঁ।
অ'। কেইখন ওলাই
কি কৰি আছা? এ, তিনিখন লাই এ, চাইনেমখন ব'ব লৈছোঁ আৰু। খোৱা বোৱা কৰিলা?
খোৱা বোৱা কৰি মেলি আজৰি হৈ পেলাই এয়া আমই বোলো ফোন এটা কৰোঁচোন কিনো কৰিছে খবৰ খাতি কেনেকুৱা।
অ' ইমান ডাঙৰ বৰষূণ এজাক দিলে ঘেৰেং ঘেৰেং তই হেৰি কৰি এতিয়া এয়া এৰিছে অকমান ফফিয়া হৈছে।
অ', অ'।
তাকেহে।
আমাৰ ইয়াত বাৰু সেই দুপৰীয়া সময়কণতে অকণমান দিছিলে, এতিয়া এৰিলে।
অ'।
অ' আমাৰো অকমান আগত দিছিলে, বৰ ডাঙৰ বষুণ এজাক দিছিলে, সেইজাক এৰিলে। ধুম বতাহু হোৱা আগতে তাৰপা এৰিলে এৰি পেলাই এতিয়া এই অকমান উকলি হৈছে আৰু।
অ', অ'। অ' কৰিলো কৰিলো। আপোনোকে কৰিলে নে?
অ' আমাৰ এই দুপৰীয়া নাখাও, আবেলি নাখাওৱে নহয়, দুপৰীয়াই এ, বা ৰাতিপুৱা ভাত খাওঁ দুপৰীয়াই হয়।
তাৰপিছতে সেই মানুহজন ঘৰতে আছে নেকি?
অ' ঘৰতে আছে, মইহে অকমান আঁতৰত আছোঁ।
অ' হয় নেকি? ল'ৰা ঠিকে আছে?
অ' আছে।
অ'। তাৰপা মই সে বিশেষ খবৰ এটা ল'বলৈ দিম বুলিয়ে ভাবিছিলো। তুমি এই তাঁত সুত লগোৱা নে নলগোৱা? অ' এনে মই হেৰি আমাৰ ইয়াত মই এনজিঅত। তাৰ কথা কৈছিলো এই এই ওচৰৰ মানুহ এজনে কৈছিলে ওচ। মনে-মনে খুলিব তাকে বোলো তুমি।
অ' উম।
আজিলৈ এনে তুমি হেৰিয়া আত্মসহায়ক গোটত আছায়ে নহয়।
অ' আছো, আছো।
অ' তেতিয়া হেই ভালেই হ'ব, এইবিলাক আজিকালি হেৰিয়ত এইটো কি। এন জি অ'ৰ দ্বাৰা এই বিয় গোট বিলাকলে দিছে নহয় আ। আচাৰ বনোৱা, পিঠা বনোৱা ব্যৱসায় তুমি যি। কোনো নোৱাৰ যদি বোলে মই সেইবোৰ। কোমল চাউল, চিৰা, মুড়ি সেইবোৰ কৰিব পাৰা মুঠতে তুমি যিকোনোবাই ব্যৱসায় বিলাক কৰি ল'লে যেনিবা তোমাৰ প্ৰকৃত আহ। দুটকা পাব পাবও পাৰিবা, পেকেট কৰিও দিব পাৰিবা।
অ'
তেনেকে সেই সেইটো নে অকণমান ডাঙৰকে এন জি অ' খোলা হৈছে তুমি সেই ওচৰত কাৰোবাক পালেও। তেনেকে
অ' নিজে এবাৰ আনকো খবৰ দি পেলাই লগতে সোমাই ল'ব পাৰিম ন।
অ' অ' অ' তেতিয়া সোমাই ল'লে তুমি দুটকা ইনকম কৰি প্ৰফিট কৰিব পাৰিবা।
অ'
আমাৰ সেইখিনি তেনেকে ই মানুহজনী এইখিনি কৰি আছে বাৰু গা যোগা এ ন জিওৰা
অ'
তাকে তুমি সোমাই ল'লে ৰেজিষ্ট্ৰচন কৰিবলৈ লাগিব। তোমাৰ ডকুমেন্টচ খিনি দিব লাগিব।
অ'
তাকে বোলো খবৰটো দিওঁচোন, এনেই খা খবৰ ল'বলৈ সময়ে নাই বহুত দিনৰ মই খবৰ লৈছোঁ।
তাকেহে
খেতি বাতি হ'লগৈ নে কি।
অ' খেতি বাতি হ'ল আমাৰ, আপোনালোকৰ সেইফালে।
এ আমাৰ হাল বাইছেহে আমাৰ সেই এচাহ হাল মাৰিলে তাৰ পিছতে আকৌ হেই টেক্টৰে। বাকীখিনি কৰি আছে গোটেই ঘোঁৰাই আছে ট্ৰেক্টৰ মোৰ।
অ'
ল'ৰা ঘৰতে আছেনে নে নে কি।
ল'ৰা হেৰি মানে আমাৰ পা আগখনন গাঁৱত খেলিবলে গৈছে।
অহ'
পৰীক্ষা চৰীক্ষাত দি আজৰি বিজৰি হৈছে যে এতিয়া অকণ।
অ' অ' অ'। এই এতিয়া।
অ' ল'ৰা ছোৱালী কেইটা পৰীক্ষা চলি আছে নহয় চাগে।
অ' চলি আছে, চলি আছে, এনে প্ৰগ্ৰেম বোৰৰ কৰিছা। ক'লে নে নাই আ গৰম বন্ধত সেইকেইটা যাম নে নাযাম।
গৰম বন্ধত জানো ঘৰৰ ফালে যোৱা হ'ব চাগে।
অ' খেতি বাতি।
তাকে এতিয়া কি হয় কি নহয় লোৱা মতে সেইফালে নাযায় বেলেগ এফালে যাবলে লাগে অক আঁতৰলে, ওচৰতে নাযায় বোলে।
অ'।
আমনি লাগিছে বোলে ওচৰলে গৈ গৈ, অকণমান আঁতৰলে যায় ফুৰিবলৈ।
অ', তাকেহে ল'ৰা ছোৱালীবোৰ এনেও ঘৰত কিমান থাকিব স্কুল গম বন্ধ হোৱা মানে অকমান ওলাই যাবলৈ লাগে।
ফুৰা চকা আৰু এইটো বয়সতহে তোমাৰ হাইস্কুল পোৱাৰ লগে লগে আৰু তুমি ক'বালে যাবলৈ নোৱাৰিবা আৰু।
অ'। নোৱাৰি নোৱাৰি, এইকণ সময়তহে আৰু বাকী এই এনেইতো আজৰি নাথাকিলেহেঁতেনে, এতিয়া আমি আগতীয়াকে ৰুলো মেলিলো বুলিহে আজৰি নহ'লেতো ক'ত দিন হ'ল তেনে ৰোৱা মেলা আজৰি হোৱালে।
অ', আমাৰো এতিয়া ল'ৰা ডাঙৰ হ'ল ছোৱালী বাৰু সৰু হৈ আছে, ল'ৰা এতিয়া ডাঙৰ হ'ল নাইন পালেগে এতিয়া ক'বালৈ যাওঁ থাকো বুলি ক'বলৈ নাইেই।
অ', এতিয়া নাইন পালেগে যেতিয়া এতিয়া তাৰ এতিয়া পঢ়াৰ দায়িত্ব আৰু
অ', এতিয়া হেৰি আৰু অনলাইনত পালেগে টিউচনো দিছো ৰাতিপুৱা, এতিয়া পৰীক্ষা চলি আছে বুলি বন্ধ হৈ আছে যেনিবা, তেনেকে যাবলৈ নহয়ে ছোৱালী এইবাৰ চতুৰ্থ।
অ', অ', পৰীক্ষা এদাই হ'ল নি তেহেঁতৰ।
আজি হ'ল আজি হ'ল, আজি কলা শিক্ষা আছিলে।
অ', ঠিকেই হৈছে নহয় পৰীক্ষা?
পৰীক্ষা ঠিকে চলিছে বুলিয়ে কৈছে।
অ'। তাৰপিছত ঘৰ সকলোৱে ভাল নহয় আৰু?
ভাল ভাল ভাল।
অ'।
আম চামবোৰ এদাই হ'লগে নে আছে নে?
হেল্ল'।
হেল্ল'। এই আম চাম বোৰ আজৰি হ'লগে নে আছেগে?
কি কয়?
এ আম আম আম, পকা আম এদাই হ'ল নে নাই?
পকা আম মানে পকা আছে বাৰু।
অ'।
হেৰি এনেকে এ খাবলৈ মন নোযোৱা হৈ গৈছে কিমান নো খাম
অ', এইবোৰ আমবোৰ থাকোতে তুমি আচাৰ চাচাৰ কৰি পেলাই বি
আচাৰ কৰা হৈছে বাৰু।
অ'।
আচাৰ কৰি থলোঁ দুবৈয়াম কৰিলোঁ এবৈয়াম খাই বৈ আজৰিয়ে হ'লোঁ।
অ', তাকেহে। উ, অ', এতিয়া আচাৰ চাচাৰ তেনেকে কৰিলে বগৰী জলফাই বা ধৰি আমৰপা ধৰি জলকিয়ালৈকে ঢেৰ ব্যৱসায় কৰিব পাৰিম।
অ', অ', তেনেকে ব্যৱসায় কৰিব পৰাকে কৰা নাই বাৰু ইমানে এই অকনমান ঘ খাবৰ কাৰণেহে কৰিছিলোঁ।
অ', অ', অ', তাকে সেইবোৰ কৰিব লাগে। এনেই ব্যৱসায়, এনেই থকা হে দুটকা পালেও ঘৰত থাকি বহুত
হয় বাৰু সেইবিলাক।
উম, আমাৰ সেইখিনি তেনেকে যোগাযোগ চবতে কৰি আছো।
অ'।
তোমাৰ হেৰি তেতিয়াহ'লে যদি নাই কৰা তেতিয়া মই তেনেকে সুবিধা কৰি তোমাক এই আমাৰ ওচৰ মানুহজনীয়ে কয়।
অহ।
ওচৰ মানে অকমান দূৰ বাৰু সেইজনীৰ কনটে কৰি তোমাৰ নামটোও দি দিব পাৰিম বাৰু।
অহ, সেই মইয়ো যোগাযোগ কৰিমা বাৰু আপোনাৰ লগত, এনেকে হেৰি কৰি পেলাই কেনেকে কি কৰিব পাৰি। আপুনিও সেইবিলাক হেৰি কৰি মেলি ল'ব তেতিয়া মই সোমাব পাৰিম ন' তেতিয়া মই বেলেগকো সোমাবগৈ পাৰিম নি পেলাই।
অহ', অহ'। এ ধেৰ সুবিধা আছে এন জি অ'ৰ মুঠতে এন জি অ'ৰ কাৰণে ৰেজিষ্ট্ৰেশচন কৰিলোৱা। তাৰপৰা সোমাই থাকা কৰি থকা আৰু মানুহজনেনো কি ব্যৱসায় কৰে?
মানুহজন এই বজাৰতে পাচলি।
অহ।
উম, পাচলি হেৰি কৰে বিক্ৰী কৰে।
অহ।
সেইয়াই অনইটো একো নাই।
তাকে এইবোৰ এতিয়া ব্যৱসায় কৰা মানে আৰু পৰিয়াল এটা কিমান হেৰি। খৰচ হয়নে নহয় বাৰু? তাকে মই এইবোৰ তোমাৰ খৰচ বোলো, মই বোলো খবৰ এটা লওঁ বহুত দিনৰ মোৰত লগ কৰিছোঁ বোলো খবৰটোও লওঁ লগতে তোৰ খবৰ
অহ, ভালেই কৰিলে পাই সেইটো খবৰ দিয়াৰ কাৰণে বহুত, মানে বহুত ভাল হৈছে। নহ'লেতো তেনেকে সুবিধা এটা নাপাও ন'।
অহ', অহ' সেইটোৱেই। মইয়ো তেনেকে সুবিধা কৰি আছোঁ। মই বোলো মোৰ মুঠতে খবৰ দিব মই কৰি যাম।
উম।
আৰু পাৰিলেই মানুহ তেনেকে নায়য়েই নহয়।
নাই, নাই, নাই। আজিকালি আচলতে মানুহবিলাকৰ আজৰি নাইকিয়া যে সেইকাৰণে সেইবিলাক হেৰি নকৰে তেনেকে। আমি বিলাকেহে ধৰি লওঁক কিবা এটা, কিবা এটা বিচাৰি ফুৰো, কিবা এটা কৰিলে, কিবা এটা আহিব হাতলে। কিছুমানেতো সেইবিলাক নাচায় আজিকালি আৰু যিহে কামৰ ব্যস্ত আচলতে আজিকালি চবেই সৰুৰ পৰা ডাঙৰলে অকল মোবাইলটোতে ব্যস্ত হৈ থাকে।
উম, নকবাই আৰু চব একেই হ'লা আৰু।
উম।
মুঠতে আজিকালি চলিবলে টকা লাগে আৰু। টকা নহ'লে কিনিও কতো তুমি একো কৰিব নোৱাৰা।
উম।
সদায় তুমি মানুহজনৰ ইনকামতে সদায় থাকিব
এ নোৱাৰি সদায় কিমান চলিব হে একেটা উপাৰ্জনতে। হয় আজি বজাৰ ভাল আজি কেইটামান সৰহকে পাব, কাইলৈ বজাৰ বেয়া কেইটামান কমকে পাব, কেনেকে চলিব সেইটো। নিজতো কিবা এটা কৰিব লাগিব ন' তেতিয়াহে চলিব পাৰিম।
উম', উম'। সেইটোৱেটো সেইটো এতিয়া সুবিধা বুলি। অহ, সেইকাৰণে বোলো মই বোলো বহুত দিন কোৱা নাই খবৰটোও দিওঁ। তেওঁলোকে নিজৰ ঘৰখনত দুটকা পালেও নিজৰ পৰিয়ালটো চুলিবলৈ হয়। সকাহ পায় কিবা এটা পালে। বাকি আৰু তাতে বামখেতি চামখেতি হয়য়ে নহয় আৰু।
অহ, বামখেতি হয়, হয়, অহ। এতিয়া এতিয়া আমাৰ ইয়াত এতিয়া ভাদ মাহৰ পৰা আৰম্ভ কৰিবই, আমাৰ এইটো চাইডে নহয় বাৰু অলপ আগলে। মানে চাপৰি আছে, চাপৰিত কৰিব।
অহ।
আমাৰ ইয়াত একদম হেৰি কাতি মানৰ পৰা আৰম্ভ কৰিব আৰু।
অ' অ', তাকেহে কিমান নু চাপৰিলে?
এ, বেছি দূৰ নহয়।
অ। তাকে সেইবুলি মাটি থাকিলে চাপৰি মাটি থাকিলে বহুত ব্যৱসায় কৰিব পাৰি। খেতি মাটি পাচলিৰ পা ধৰি। এতিয়া পা এতিয়া ঘৰত কিবা পাচলি আছে নে?
এতিয়া বৰ্তমান নাইকিয়া।
অ'।
হেৰি আমাৰ এইকণত এতিয়া মানে এতিয়া হেই বৰষুণ দি থাকিলে পানী হৈ থাকে যে এতিয়া কৰিব নোৱাৰি মানে। ওখ জেগাবিলাকত পাৰি। চাপৰি চাপৰিয়ে আছে, আমাৰ এইখিনিত নাইকিয়া মানে বৰ্তমান।
অ'। তাকেহে কিবা ব্যৱসায় এই তাক চলি নহ'লে নহয়েই দেখোঁন।
নহয়।
আমাৰোঁ সই থুলমূলকে ঘৰতে কৰিছে আৰু। মানুহ জন নাথাক সি ভাগ দূৰণিতে থাকে। বাকী শহুৰ দেউতা আছে যে
অ'।
দেতা আছে দেতাই দুই এটা কৰে আৰু এনেই ঘৰত খাবলে ববলে হৈ থাক
এ, ঘৰত খাবলে ববলে ওলাই থাকিলে হয়। এতিয়া বজাৰত পাচলি যিহে দাম হৈছে ঘৰতে দুই এটা কিবা এটা কৰি পেলাই খাই থাকিব পাৰিলে আজৰি।
অ', সেইটোৱেটো ইনে নহ'বা ক'পা কৰি আনটা
নিজে ঘৰতে কৰি খাব পাৰিলে বহুত ভাল। হয়
সেইটোৱে নহ'বা ক'ৰ পৰা চলিব পাৰিবা। খাবলেকে লাগে ধেৰ পাচলি চোন।
হয় হয়।
আমাৰ ইয়াত বজাৰোঁ নাই। বজাৰ বহুত দূৰ।
অ', আমাৰ বাৰু সেইটো কাৰণে সুবিধা হয় ওচৰতে বজাৰখন আছে যে।
অ', যাবলও সুবিধা নাই মানুহ মৰামজন নাথাকেই যে। অ', সেই কাৰণে এ, হেই ঘৰতে দুই এটা কৰিলে যেনিবা চলি থাকিবলগীয়া হয় আৰু।
অ' অ'।
বাকী সকলো ঠিকে আছে নহয়?
অ', সকলো ঠিকেই আছে আৰু।
অ', বাৰু আকৌ সময় পালে কৰিম বাৰু।
অ', অ' হ'ব, অ' হ'ব।
খা খবৰ লৈ থাকিম বাৰু।
অ' হ ল'ব। হ'ব, অ', হ'ব দিয়ক।